হেল্ল', কি কৰিছা?
হে আছো দিয়া, তুমি?
আছো আৰু এনেই আছো
ভালনে তোমাৰ?
আছো ভালে আছো, মা ভালনে আছে ভালে আছেনে?
ভাল শুই আছে বাকে বাবুৱে কি কৰি আছে?
বাবুৱে আছে খেলি আছে এতিয়া। খেলি থাকে সি এইটো খেলি থাকে ধুনীয়াকে অ'।
এনে হেৰি খোজকাঢ়িব লৈছে নে অলপ?
অলপ অলপ আজি কি কৰিছে সি মোৰ ফালে আহিছে এই দুখোজ মান দি পেলাই পৰি ছে আৰু অলপমান চেষ্টা কৰিছে কিন্তু নধৰাকে খোজ কঢ়ি আহিছে মোৰ ওচৰলৈ এইটো মই আৰু শি কাই আছো আৰু আন্ধৰ হলে কি কৰে অ' আন্ধাৰ যদি দেখ কি কি? ধুনীয়াকে চাই থাকে। তাকে উম, উম কৰি থাকে, কৰি ভয় খাই পেলাই মোৰ ওচৰত ধুনীয়াকে আহ খাপতি পেলাই মনে মনে শুই থাকে হি।
উম আন্ধাৰ দেখিলে ন?
আন্ধাৰ দেখিলে অ' ভয় কৰে চাগে বাকী একো ভয় নকৰে প
তুমি এইয়ে তুমি হেৰি নে ৰাতি‌ এয়া লাইটটো জ্বলাই থোৱা নে?
ৰাতি লাইটতো অফ কৰি দিওঁ, নহ'লে সি নুশুৱে বিৰাট অশান্তি কৰে, বেয়া‌ আমনি কৰে, অ', কালখোৱা আহিছে বুলি কৈ দিওঁ। কালখোৱা আহিছে বুলি কোৱাৰ লগে, লগে শুব আৰম্ভ কৰে।
অ', এই তেনেকে লাইটটো অফ কৰি পেলাই ধুনীয়াকে ভয় শুৱাই আকৌ শুকুৱাই থ'বা নহ'লে তুমিও, তোমাৰো অসুবিধা হ'ব নহয়, তাৰো হেৰি হ'ব।
অ'।
তুমিয়োটো কাম কৰিব লাগিব ন? তুমি এতিয়া ঘূৰি অফিচো যাব লাগিব, অ', তো-তোমাৰো অসুবিধা হ'ব অ', গা বেয়া হ'বতো।
টোপনি, চোপনি নাহিছিলে, সি গাখীৰ খাই থাকে নহয়। তাৰপিছতে কি হৈছে? শুলেও মানে মোৰ টোপনি নাহে, বকুখন বিষাই থাকে। মই কি কৰিলোঁ, এই অৰ্জুন গছৰ ছাল যে অৰ্জুন গ ছৰ চালটো অ', এনেকে মা তোমালোকৰ তাত অৰ্জুন গছৰ ছাল আছে নে অৰ্জুন গছ?
আছে আছে আছে।
অজুন গছৰ ছালটো শুকুৱাই পেলাই সেইটো অলপমান গৰম পানীত গৰম কৰি খালে মানে হাই প্ৰেচাৰ কলেষ্ট্ৰল এইবাক নকা দিয়া হয়।
অ এইবিলাক হয় বাৰু দেই আমি বনঔষধি গছ বিলাক বহুত কামত আহে।
অ তাৰ পিছত মই আজি টোপনি যাব পাৰিছো অকন গাটো আৰাম পাইছো মই নহ'লে মোৰ গাটো বিষ খাই থাকে। ল' প্ৰেছাৰ হলেকে বহুত হৈছে আজি অকল ভাল হৈছে ওৱান ওৱান জিৰ' অ অ ভিন্দুৰও ভাল হৈছে। ডুবাই।
অ। কলডিল খাবাচোন কলডিল।
কলডিল খালে কি হয়, প্ৰেচাৰটো হাই হয় নে কি?
তুমি গাটো বেয়া নালাগিব যে, অ' বুকু বিষ। কিয় যায়, এইটো দুৰ্বলৰ কাৰণে হৈছে।
অ' তেজটো নাইকিয়া হোৱাৰ নি।
অ' এইয়া তোমাৰ হেৰি জানো তোমাক অপাৰচন কৰা নাছিল জানো সেই তেজ বিলাক গৈছিল যে, অ' এই সেইকাৰণে তুমি কলডিল খাবা। এইয়া, মাজু বাওহে একেই হৈছিল নহয়? তাই হলে ভৰি-চৰি এইবিলাক। ফুলি গৈছিল এতিয়া এইয়া আমাৰ। আমিও কচু নিলো যে বহুতখিনি। কচু নিল নিলো। কলডিল দুটান লৈ গৈছো এশ টকা দি পেলাই।
উম।
তাৰপিছত সেইবিলাক খাওঁতে এতিয়া তাই ভৰিবিলাক ফুলাটো কমি কমি নে কমিছে এতিয়া।
অ তাইো যে এতিয়া ঘৰিবলাক খোলাটো কমিলে প্ৰটিন চটিন বিলাক পাইছে যে ভাল হৈছ।
অ সেয়াই মানে ভিটামিন, অ' ভিটামিন- ভিটামিন কমিছে, তেজো কমিছিল যে সেইকাৰণে তোমাৰ তুমিও সেনেকে খাবাচোন এতিয়া।
মইও, খাম ৰবা তেনেকে।
তাত আজিকালি কাম নাই বুজিছা, ইমান মানে খাইও‌ অশান্তি লাগে।
উম, এই তোমালোকৰ ঘৰ খনে সেইতো হৈছে নে? কাকিয়লটো হৈছেনে? লগাইছা নে এইবাৰ তুমি? অহ এইটো যে কুমলী যোগ। সোন্দৰিটো।
এ নাই, আমাৰ এইবিলাক চব বান্দৰে খাই নহয় নোৱাৰি লগাবলৈ এইবিলাক।
অহ।
ভেৰেণ, অ' ভেৰেনী কেইজোপা মান হৈছে এ সদায়। ছয়-সাতটা মানকে ওলাই থাকে আৰু, হৈ যায় আ মান দুইজনীলে।
ভেন্দি, বান্দৰে নাখায় নহ?
ভেন্দী বান্দৰে নাখায়। আৰু বেঙেনা এজোপা হৈছে, কুৱাল। বেঙেনা যে। ধেৰ-ধেৰ লাগিছে। আজি এশ আশীত থৈছে আকৌ সেইদিনাখনো লৈ গৈছিল জেঠি লে লগত লৈ গৈছিলে। মাইয়ে সিহঁত দুইজনীৰ ভাল‌। পালে। ভাজি খালে, বেঙেনা। পিটিকা বনাই খালে।
পোৱাল বেঙেনা, পোৱাল বেঙেনাটো মোৰো ভাল লাগে। বগাটো নে হেৰিটো কল। কলাটো এইয়াৰ এইতো
অকমান বেঙুনীয়া হয় মানে এইটো অলপ বেলেগ হয়।
উম এই বগা
অঁ। গুটিও থৈ দিছে তোমালোকলে।
বাবুৱে কালি গোৰ মাৰি দিলে পেটতে চিলাইটোত বিষাইছে এতিয়া। গোৰ মাৰি দিয়ে
তাক নাপায় অকমান দুই কোপমান দি দিবা এনকুৱাত বুইছা, নহলে ভয় নকৰিব নহয় সি।
দিওঁ কালি এনেকে অ কে কান্দে আৰু সেই উম গোৰেই মাৰি থাকে গোৰেই মাৰি থাকে মানে গাখীৰ যদি নিদিও তাকো গোৰ মাৰিব ৰাতিয়ে উঠিয়ে গোৰ মাৰে।
আৰু তাক এনেই চাট চাট দিবা ভয় খুৱাবা। অ সিহঁতৰ জোৰ থাকে নহয়।
অ বিৰাট উৎপাত দিয়ে, বুজি চুজি নাপায় ভৰি ইমান টিকলা
অঁ দুখ পায়।
টিকলা ভৰি দুখন দি মাৰে মোক পেটৰ চিলাইটো ফাটি যাওঁ ফাটি যাওঁ লাগি গৈছে আৰু বিষাই আছে আজি। তাকেটো বাবোৱে খাই খোৱা বোৱা কৰে সি নাখায় আজি কি কৰিছে জানানে আপেল-আপেল আপেলটো ৰুকি পেলাই বইল কৰিছোঁ তাতে কল ভীমকল যে আছে ভীম কলো দি দিছোঁ। দি পেলাই ত তাতে অকমান অওজ দিছোঁ, ইস্ পুৰা খাইছে খাইছে
জেঠাইক‌ কৈছোঁ নহয়। মাও গৈছে কৈছে হেৰি তাইলৈও এই কল তোমালোকৰ কল ঢেৰ পৰিছে বোলে নহয় এইবাৰ।
অ' আমাৰ ঢেৰ লাগিছে নহয় এইবাৰ।
অ' এক থোক মানে ঢেৰ ডাঙৰ এক আখিও তলি পৰিছে মানে এই যে অৰমিত সাগৰ নে কি যে মালভোগ কল নেকি সেইটো সেইটোও পৰিছে। বিশ আখি নে কিমান লৈকে পৰিছে এইবাৰ সেইটো।
অ' বহুত হৈছে নহ'লে।
আৰু এয়া ভীমকল কাটিলে ভীমকলৰ, মায়ে কৈছে তাইকে এ আশী দিবি। বেলেগক কাকো , আমালে দি পথাব দিচ সেইয়া জুমবালেওঁ দিব দিছে। মানে চবলৈ দি ভগাই দিব দিছে আৰু বেলেগক কাকো দিব দিয়া নাই। অ', ক কাচকলো পৰিছে বোলে কাচকল বেছি নাই তেও হৈ যাব।
কাচকলৰ তথাপিও চব্জি খাই ভাল লাগে। তুমি খোৱা বোৱা খুৱা বোৱা ভালকে কৰিবা তেতিয়া হ'লে ভাল হয়। স্বাস্থ্যটো ভাল থাকে, তেতিয়া।
নাই হেৰি চব ভালেই হয় এতিয়া মাছটোহে নাই মানে আমি এতিয়া এই এইবিলাক মাছ খাবলৈ ভাল নালাগে, এই শিঙি মাছ আছিলে শিঙি মাছ খিনি শেষ হ'ল।
উম, হেৰি পাইনে তাতে মাছৰুম পাইনে মাছৰুম। মাছৰুম।
মাছৰুম পায় নেকি নাজানো নহয়।
মাছৰুম লৈদি পা মাছৰুম লৈ আহিবা মাছৰুমো বনাই খাবা।
অ', এই এইটো খাব লাগে, অ' বহুত ভ ভিটামিন আছে আমাৰ ইয়াত তেনেকে নাপাই হ'বলা নগাঁ নগাঁও চাগে পায় মানে টাউনত এনেকে।
অ'
এনেকে ইয়াত নাপায়। কোৱা হয় মানুহ ন।
অসুখটো ভাল হৈছে নে অলপমান আগতে ডক্তৰক দেখুৱাৰ পিছত অলপ ভাল- ভাল পাইছে নে আমাৰ ইয়াত দেখুৱাৰ পিছত।
তোমালোকৰ ইয়াত দেখুওৱাৰ পিছত বুলি নহয় তাৰ পিছতো হৈ আহিছিল নহয়। মাই খুব মানে ব্যায়াম কৰিলে ব্যায়াম কৰতে অলপ কমিছে, এতিয়া মানে এইকেইদিন আকৌ, হা।
কপাল ভাতিটো কৰিছে নে।
অ', চব কৰে এইবিলাক মোবাইলত চাই -চাই গেছৰ ব্যায়াম কি- কি আছিলে। ইউটিউবত চাই পেলাই কৰি এটা কৰি থাকে সেইকেইটা কৰিলে মানে অলপ গেছ বিলাকো ওলাই যায়।
উম, ভালে হৈছে নহ'লে এতিয়া আগতটো ভাল পাইছে ন আৰু প্ৰেচাৰটো কেনেকুৱা আছে। চুগাৰ।
চুগাৰ নাইকিয়া, কমি গ'ল নহয় নৰ্মেল হৈ গ'ল।
অ'
এশ ত্ৰিশ হৈ থাকে।
চুগাৰটো- চুগাৰটো ভাল হৈছে, সেই অৰ্জুন গছ গছটো ক'ত আছে তোমালোকৰ ওচৰত।
আমাৰ ওচৰৰ মানে, আ এই আগৰফালে আছে অলপ।
তাৰ অৰ্জুন গছৰ ছাল অলপমান আনিবা, গছৰ বাকলি যে থাকে গা কছৰ। চাল অলপ আনিবা কাটি পেলাই ৰ'দত শুক শুকুৱাই মানে সেইটো গৰম পানীৰ লগত ৰাতিপুৱা খালি পেটত মানে বইল কৰি পেলাই আধা চামুচ বন। খাব লাগে সেনেকে খালে গেছ এচিডিটি আৰু তোমাৰ পাকত চবি হাঁহ চাহ বিলাক নাইকিয়া হ'ল
অ 'এয়া ডালচেনী টো যে ডালচেনিটোৰ পানী খাব লাগে বোলে।
অ 'ডালচেনী টো পানী খালে ভাল মানে তেজটো পাতল কৰে যে তেতিয়া প্ৰেচাৰ চেচাৰ নহয় আৰু এই যে মই কৈছো অৰ্জুন গছৰ ছালটো। খালে মানে কি হয় ষ্টক নহয়। হাই প্ৰেছাৰ নহয় হাই ব্লাড প্ৰেছাৰ নহয় ষ্ট্ৰক নহয় ব্ৰেইন ষ্ট্ৰক নহয় হাৰ্ট এটেক্ত
অ' হয় দিয়া কিছুমান বনৌষধি বহুত কাম আছে মই চাওঁতে হেৰি অ' মই চাওঁতে ডালচেনীটোৰ কথা চালো ডালচেনি টোৰ ব্লাড চুগাৰ নহয় আৰু হাৰ্টৰ মানে একো বিষ নে সেইবিলাক হেৰি নহয়।
অ' হাৰ্ট বেছি ভালে থাকে।
অ' আৰু মানে আৰু কিবা কিবি থাকে এনেকুৱা চাইছিলো ভাল আৰু এই তোমাৰ ফেট ফেটটো যে কমাই দিয়ে।
অ, ফেচটো কমাই ।
মই কেইদিনমান খাইছিলো তাৰ পিছত এ গৰম দেৰি হয় মানে কলেজ যাব দিগদাৰ হয় যে। দৌৰা -দৌৰি হয় সেইকাৰণে কোৱা হ অ। আছে নহয় আমাৰ ঘৰ এটামাহ আছে ঘৰ এই গছ এডাল কাটি দিছিলে মানুহ এঘৰে
অ।
উম, আমি মানে ছাল খিনি আনি থৈছিলো।
অ, আনি থৈচিলা ঠিকে আছে মাক খোৱাবা তেনেহলে ৰাতিপুৱা সময়ত চাহ খোৱাৰ সময়ত।
মাহ খাওঁতে বোলে হেৰি হ'ল গেছ গেছ হ'ল বোলে সেকেদিন দিন।
পানী বেছিকে খাব লাগে একো নহয়।
মাৰ এনেকে মানে যিটি বস্তু খাব নোৱাৰে মাৰ লগতে গেছ হয়।
অ, আৰু সেইটো আনিছিলা নে মই যে কৈছিলো যে ইচাপ গলটো?
নাই নহয়।
ইচাপ গ'লতো এই তুমি হেৰি কৰিবাচোন ৰহাত যাবা নহয় ৰহা গ'লে ইচাবগলটো আনিবা।
অ, চাব লাগিব, কিমান লয়নো এইটোত? অ। আনিব লাগিব নহবা।
ইচাবগল বুলি ক'বা, ইচাবগল বুলি ক'লে আহি
অঁ।
তোমাৰ তোমালোকৰ তাতে অনলাইনৰ বস্ টো যায় নে মই যদি অৰ্ডাৰ দি দিওঁ?
অনলাইনৰ বস্তু? যা আহিব।
অহ, মই নহ'লে অৰ্ডাৰ দি দিম ৰবা এড্ৰেছটো ভালকে লিখি লৈ পেলাই অৰ্ডাৰ দি দিম কি হয় চাওঁচোন ৰবাচোন।
মই ৰহাত সুধি চাম নহয় কাইলে যাম, কাইলে যাম তাত সুধি যাম ফাৰ্মাচীত সুধি চালে যদি পাওঁ আও নালাগে তুমি দিবলে।
অহ, অ, কলেজত গ'লেও আই একদম ভালকে আহিবা ভালকে হেৰি কৰিবা মানুহ -চানুহ নাথাকিলে একদম তাত ৰৈ নেথাকিবা জল্দি -জল্দি লগৰ লগত গুচি আহিবা। ৰাস্তাত একদম বেছি সময় অ অকলে অকলশৰীয়া জেগাত ৰৈ নাথাকিবা ছোৱালী মানুহ নহয় বহুত ভয় লাগে।